হেল্ল'।
হেল্ল'? হয়, অ' শুনা পাইছে ন?
আপোনাৰ মাততো ভালদৰে শুনা পোৱা নাই?
হৈছেকি? এতিয়া শুনিছে নে হেল্ল'?
অ', হেল্ল' অ', অ' শুনা পাইছো দিয়ক। হয়, হয় শুনা পাইছো।
অ' আচ্ছা। কি কৰি আছে আপুনি এতিয়া?
মই এনেই আছো এতিয়া।
আচ্ছা। বাকী খবৰ পাতি ভাল আছে ন?
খবৰ মোৰ ভালে আছে অ', হয়।
আচ্ছা, আচ্ছা। ত' মই ফোন কৰা কাৰণটো আছিলো মানে আমি এটা ট্ৰপিক বিষয় মানে ডিচকাচ কৰিম আৰু এতিয়া।
হয়, হয়।
এই মানে ফুৰিবলৈ যোৱা।
হয়।
ট্ৰেভেলিং তাৰ বিষয়ে অলপ ডিছকাছ কৰিম অঁ', অঁ'। তো আপুনি অলপ ক'ব নেকি আপুনি কেতিয়াবা ক'তবা গৈছিলে নেকি ফুৰিবলৈ।
হয় হয়, ফুৰিব মই এ আমাৰ যে টো আমি অ অসমত মানে বসবাস কৰো, আমি অসমৰ বিভিন্ন ঠাইত নহলেও কেইটামান আহ হাতেৰে গনোৱা অ গনিব পাৰা নিচিনা গৈছো তাৰ পিছত অসমৰ বাহিৰ বাহিৰৰ ৰাজ্যবিলাকৰ অ বিষয়ে কলে মই গৈছিলো আগতে মেঘালয়া যেনে শ্বিলং। তাৰপিছত ইফালে ৱেষ্ট বেংগল। তাৰপিছত নাগালেণ্ড সেইবোৰত গেছো। বাকী এনে ইণ্টাৰনেচনেল বৰ্ডাৰ ক্ৰচ কৰিছো বুলি আমি ভূটানত গৈছো আৰু। যিহেতু আমাৰ ভূটান অসমৰ মানে সীমাত পৰে যিহেতু ওচৰ হয় সেইকাৰণে। তাতে গৈছো সেইখিনিতে তাৰপিছত অসমৰ বিভিন্ন ঠাই যেনে গুৱাহাটী সেইবোৰ আৰু উজনি অসম সেইফালে মই আ, যাব মানে সক্ষম হোৱা নাই আৰু এতিয়ালৈকে পিছলৈ যাম। নামনি অসমতো বহুত মানে যোৱা হল এনে কেতিয়াবা নেশনেল পাৰ্ক সেইবোৰত যোৱা হয় ন। তাতে গৈছোঁ, ফুৰিছোঁ তাৰপিছত
অ', মই যে কৈছো যে মেঘালয়া বা শ্বিলঙত মই গৈছিলো তেতিয়া আমি দু বছৰ মান আগতে গৈছিলো। তেতিয়া আমি আ মোৰ ফ্ৰেণ্ড আমি ছোৱালী ছোৱালী গৈছিলো। চাৰিজন চ চাৰিজনী ছোৱালী ফ্ৰেণ্ডে গৈছিলো। কাৰণ তাতে মানে যিহেতু টুৰিষ্ট প্লেচ হিচাপে একো মানে আমি আ দিগদাৰ পোৱা নাছিল বা একো মানে খেলি মেলি পোৱা নাছিলে কাৰণ মেঘালয়া আহ ৰাজ্যই হয় যে এটা মেট্ৰিয়াৰ্চেল মানে ছচাইটি থকা এটা ৰাজ্য হয়। তাতে মানে অ, ছোৱালীবিলাকক গ'লেও কথা নাই মানে ভয় লগা কথা নাই। কাৰণ চব বাজাৰে বা হওক দু কানিয়ে চব মাইকীবিলাকে বা ছোৱালীবিলাকে থাকে। ত', আমাৰ যোৱাতে আহাতে কোনো দিগদাৰ হোৱা নাছিলে। পূৰা মানে কমফৰ্টেবল হৈছিলে। তাতেও বজাৰ কৰাতে ফুৰাতে থাকাতে মানে আহ ইজি হৈ হৈছিলে আৰু কোনো আমি মানে কষ্ট পোৱা নাছিলে, দিগদাৰো পোৱা নাছিলে তেনেকুৱা তাতে যায় খিনিয়ে মানে আমি বহুত মানে জ্ঞান অকনমান আহ ল'ব পাৰিছো বা কঠি ল'ব পাৰিছো সেইটো ক'ব পাৰিম মই যিহেতু আ, শ্বিলং কলে বা যেনে সেইটো পাহাৰ এৰিয়া হয় তাৰপিছত পাহাৰ এৰিয়া হলেও বহুত মানে আ', ৰাস্তাবিলাকো ভাল আছিলে আৰু ৰাস তা সৰু সৰু হলেও মানে ৰাস্তা পুৰা অ ৰাস্তাবোৰ পু পুৰা মানে ক্লিনেছ আছিলে বহুত চাফা আছিলে যে ৰাস্তা কাপেৰে বা কাকতে সেইটো মানে প্লাষ্টিক বা কিবা কিবি সেইবোৰ লেতেৰা বস্তুবোৰ মানে পেলাই থোৱা নাছিলে চব চাফা মানে কাৰণ টুৰিষ্ট প্লেচ কাৰণে তেনেকৈ তেনেদৰে চাফ চিকুণ হিট তেনেকুৱা ৰাখিছিল চাগে। আৰু তেনেকে মানে চাফ চিকুণ ৰখাটো ভাল সেইটো বিষয় আমি মানে শিকিব পাৰিছো যে আহ তেনে কে মানে চাফ চিকুণ মানে ৰাখিলে যে বেলেগৰ পৰা মানুহ ফুৰিব আহিলে এনেকে মানে অ', ভাল বুলি কব কমেণ্ট দিব বা আৰু আঁকি মানে আৰু আহিব মন বা ইচ্ছাও হোৱা ঠিক তেনেদৰে মানে জাগাবোৰ আৰু আৰু প্ৰকৃতিৰ মাজেৰে চব হোৱা যেনে আমি গৈছিলো। আ চেভেন চিষ্টষ্টাৰ ৱাটাৰ ফল ইলেভেন ফলছ। আৰু ডাউকি ফাৰ্ক সেইবোৰত গৈছিলো আৰু ডাউকি ৰি ভাৰৰ মানে পানীটোতো বহুত ভাল ডাউকি নৈৰ অ বহুত চাফা একদম মানে এই পানীৰ তলিত যে কি কি আছে, যে পাথৰ বালি সেইবোৰ থাকে ন সেইবোৰ মানে আৰামছে দেখা পায় আৰু একো মানে আ মইলা চইলা বা দাগ আ এনেকে নহয়। বহুত চাফকে মানে তলিটো দেখা পাও আমি তেনেকুৱা। তাৰপিছত আপুনিও কৰবাত তেনেকুৱা ফুৰিব যোৱা এক্সপেৰেইঞ্চ আছে যদি আপুনিও জনায় দিয়ক।
অ অ কি কব আ মই এনে অ ফুৰিবলৈ যাওঁটো উম অসমতো তাৰপিছত অসমত অসমৰ বাহিৰত মই তেনেকুৱা মেঘালয়া নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু নৰ্থ ইণ্ডিয়াৰ ফালে আ ৱেষ্ট বেংগল এইফালে বিহাৰ ঝাৰখণ্ড আৰু হিমাচল প্ৰদেশ উত্তৰাখণ্ড বহুতখিনি ৰাজ্যত গৈছো মই।
হয়।
অঁ তাৰপিছত তাৰে এটা ৰাজ্যয়ৰ মই মোৰ মানে এক্সপেৰিয়েন্সটো কম আৰু এতিয়া অলপ
হয় হয়।
উম হুম। ত' মই মিজোৰামৰতো কওঁ অলপমান।
হয়
অ মই মিজোৰাম গৈছিলো আহ তাতে মানে আ বহুতখিনি নতুন নতুন মই বস্তু শিকিবলৈ পাইছো আহ তেহেঁতৰ মানে কালচাৰ কেনেকুৱা থাকে। আহ কি কৰে কি খায় মানে খাদ্যবলাক চব মানে অলপ অলপমান মই গম পাইছো আৰু তাতে যাই কিনে।
হয়।
উম, এনে মই তাতে অ, এটা বস্তু দেখা পাইছোঁ। যেনেকুৱা মানে এ বেছিকে আহ আহ, আপি মানুহে বা মহিলা মানুহে বেছিকে কাম কৰে। মাইকী মানুহে বেছি কাম কৰে তেনেকুৱা তাতেও মিজোৰামতে তাতে মানে এনেকুৱাই আছে। কিন্তু মেঘালয়ৰ চাইও বেছিকে মানে মাইকী মানুহে কাম কৰে। এইটো মই মানে দেখিছোঁ আৰু, অ। তাহাৰ মানে চব, যেনেকা গাহৰি কটা বা কিবা এটা মুৰ্গী কটা, মুৰ্গী বেচা এইকেইটাতো তাহোন মানে ইনভলভ হৈ আছে আৰু মানে।
হয়।
তাৰপিছত আৰু তাহাৰ যি কেপিটেল। ৰাজধউনী আমাৰ এই আ, আইজল- আইজল। আইজলটো অ, তাতে মানে ট্ৰেফিকৰ যি ডিচিপ্লিন দেখিছোঁ মই মানে
হয়।
বহুত ভাল হয়, উম- উম। চব মানুহে মানে ট্ৰেফিকটো ভালকে ফ'ল' কৰে।
হয়।
তাৰপিছত কোনো অভাৰটেক কৰি নাযায়, মানে কুটি নাযায়। অ, কোনো হৰ্ণ ব্যৱহাৰ নকৰে অ, এনেকুৱা আৰু।
অ, নিজে নিজে ৰাস্তা দি মানে নিজে নিজে যাই যায় আৰু ন।
উম, অ, হয়- হয়- হয়, আৰু হৰ্ণ ব্যৱহাৰ নকৰে।
হয়। মানে এইটো এটা- এটা অ, কথা হয় আৰু, যোনে মানে নিজৰ- নিজৰ জাগা দি নিজে নিজে যাই থাকে। তে- তেতিয়া মানে কিবা এটা হেৰ অ, হৰ্ণ বজাবলৈ মানে কোনো দৰকাৰেই নাই।
দৰকাৰ নাই অ, আৰু তাতে এটা বস্তু মই দেখা পাইছোঁ। অ, যি দোকান বিলাক আছে না, কিছুমান আছে মানে চব নহয়। য'ত মানে বস্তু কেইটা থৈ দে তাৰপিছত
উম।
অনাৰ নাথাকে বা এই দোকানৰ মালিকটো নাথাকে। মানে বস্তু কেইটা থৈ দিয়া তাতে, তাৰ পিছত এটা বক্স অ, দোকানদাৰ নাথাকে আৰু তাতে পইচা ৰখাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ে আৰু বক্স নিচিনা। আপুনি মানে তাতে যাই কেনে বস্তুটো ল'ব পাৰে আৰু ডাইৰেক্ট এইটো যোনটো ব্যৱস্থা কৰি দিয়া আছে তাত টেট পঢ়ি কেনে কিনে মানে আহিব পাৰে। য'ত মানে মালিক টো নাথাকে, এনেকুৱা মানে তাতে চলে আৰু।
হয়, বহুত ভাল এইটো। অ, য'ত মানে আমিতো আমাৰ হয়। আমিতো আমি আমাৰ অসমত মানে তেনেকুৱা অ, দু দোকানদাৰ নোহোৱাকে মানে কোনো এটা দোকানত আমি যাই পোৱা নাই। ত ' আমাৰ মানে তেনেকে চিষ্টেমটো নাই বুলি ক'ব লাগিব, যে যেনে মানে মিজোৰামত এতিয়া চলি আছে, সেইটো চিষ্টেমটো আমাৰ অসমত তেনেকুৱা নাই। আমি দেখাই নাই, যে উজনি অসম নামনি অসম আমি মানে চ'ব মানে ফুৰিলেও আমি দেখাই নাপাম চাগে! তেনেকুৱা মিজোৰামৰ দৰে। যে দোকানদাৰ নাথাকাকে আহ, পাব্লিকে না? এ চব্জিটো কিনে বা বস্তু বিলাক কিনি লৈ পইচাটো দি যোৱা তেনেকুৱা। আমাৰ নাই ইয়াতে, এইটো অলপ মানে অ বেলেগ এইটো
হয়, হয়, উম, উম, আৰু জাগাটো বহুত ধুনীয়া হয় ফুৰিবলৈ। মানে তাতে মই অ', গৈছো।
আৰু এতিয়াতো অ', আমি মোবাইলত দেখি আছো স্কাই ৱাক। সেইটো তাতে বহুত গৈ আছে ন' সকলোৱে অ'।
এতিয়া ট্ৰেইনৰ কানেক্টিভিটিও আহি গ'ল তাতে। এতিয়া ট্ৰেইনো যায় মিজোৰামলৈকে হয়, হয়, অ', ত' বহুত মানুহ যাই আছে এতিয়াতো ট্ৰেইন অহাৰ পিছত।
অ'।
অ', আৰু মানে জোগাটো বহুত তাতেও চাফা হয়, এটাও এনেকুৱা জাবৰ কিবা এটা নাই আৰু মানে পেকেট। প্লাষ্টিক এই কেইটা নাই পুৰা চাফা কে ৰাখে, মইটো ৰেক লাং বুলি তাহৰ এটা গাৱঁত গৈছিলো মই, তাতে আহ, ৰাস্তা বিলাক পুৰা চাফা ৰাখে আৰু ৰাস্তাত আহ, পাৰত পাৰত মানে ফুল ফুলৰ গাছ থাকে আৰু এনেকুৱাই। যি অ', অ', যি সুন্দৰ সুন্দৰ মানে গছ কেটা থাকে আৰু।
অ', খুব ধুনীয়াকে ৰাখে মানে?
খুব ধুনীয়াকে ৰাখে আৰু বহুত ভাল লাগে দেখি কেনে, উম।
উম।
ত' এইটোৱে আছিলে অ', আমাৰ সময়টো অ', হৈ গ'ল নেকি? উম, হম, ঠিক আছে অ', ৰাখিছো। অ', অ'।